কি নমস্কাৰ, নমস্কাৰ কি কৰিছঁ।
মই আছো দে এইয়া, মই মানে আজি মানে অকণমান মানে, মই মানে আৰামে পোৱা নাই বুজিছ আৰু ৰাতিপুৱা পৰাই মানে দৌৰা-দৌৰি দো কানত যা, ক'ৰবাত যা। যানৈ নহয় কাম কৰা মানুহ লগালে ইটো লাগে, সিটো লাগে মানে কিমান কি মানে
হয়, সেইকাৰণে কি
অ'।
কি কাম কৰাইছে?
কি কাম মানে তোৰ হেৰি এইয়া কিবা দৰ্জা এখন মানে বনাই আছে। কাঠৰ, ভাঙিলে যে আমাৰ।
অ' যি যি লাগে একেবাৰতে, হেল্ল'।
হয়।
তই শুনিছ নে নাই।
শুনিছোঁ শুনিছোঁ, কৈ থাকক।
অ' যি যি লাগে সেইকাৰণে একেবাৰেতে কৈ পেলাই, মিস্ত্ৰীক বা যোন মানুহ লাগিছে একেবাৰতে কৈ পেলাই হেৰি কৰি ল'ব লাগে।
নহয় নোৱাৰি নহয়, তেওঁলোকে আকৌ পে' কৰে। এই বোলে কাঠ এপিছ বোলে, তোমাৰ বোলে হেৰি পৰিলে চৰ্ট আ কম পৰিলে।
উম, এইবিলাক মানে হেৰি অ' এইবিলাক হীয়া এইবিলাক ফটোৱা, ফটোৱা মিস্তিৰ কাম এনেকুৱা, কিন্তু মেইন মিস্ত্ৰীৰ কাম এনেকুৱা নহয়তো। মেন মিস্ত্ৰীয়ে দে-দেখিলে গম পাই এইখিনি, সেইবিলাক আমাৰও হৈছিলে এবাৰ দেই, কি হৈছিল পাছফালৰ যেতিয়া পকাখন আহ ফ্ল' কৰিছিলে, তেতিয়া সেই কৈছে, ঘৰৰ মানুহে কৈছে যে আৰু বালি লাগিব দেই। বালি ত্ৰিশ কেজি মান লাগিব চাগে। কিন্তু মিস্ত্ৰী টোৱে কৈছে নাই নাই হেৰি দহ কেজিত, পোন্ধৰ কেজিতে হৈ যাব তাৰপিছত বোলে হ'ব দে নহ'লে, তাৰপাছত বনাই থাকোটো আধাতে শেষ হ'ল, নাই এতিয়া বালি নাই আকৌ পঠিয়াই দিছে হা' কৈছে এবাল্টি আনিলেই হ'ব, এবাল্টিত মানে হেৰি পাঁচ কেজিকে দিয়ে নেকি অ'।
হয়।
এবাল্টি আনিলেই হ'ব তাৰ পাছত আনিলে, তাৰ পাছত আকৌ পঠিয়াই দিছে মানে এইবিলাক মানে ফটোৱা এইবিলাক পাগলা মিস্ত্ৰী।
হয় হয়, এয়াই সেয়াই এতিয়া মানে কি হয় মিস্ত্ৰী বোৰে আছে। আচলতে আৰু কি কৰে জানা এতিয়া মানে তোমাৰ কাম কৰি আছো ন মানে যিটো কাম মানে আ জিয়ে হয় তেওঁলোকে কৈছে আকৌ মানে আমি মানে হাজিৰা লৈছো তেওঁলোকে মানে দুদিন কৰিব বিচ এই এতিয়া আজি আমাৰ লগত যাক তাৰ মানে মোৰ লগত অলপ আগত মানে কাজিয়া লাগা নিচিনা হৈ গৈছিলে কাম কামটো চেচ কৰিব পাৰে কিন্তু আজি নকৰি পেলাই তেওঁ কয় কি কালি আহি পেলাই কালি কৰি দিম এইটো আকৌ কেনেকোৱা ধৰণৰ কথা কালি আহ কালি যদি আহে মই আগবেলা সময়তে কামটো হৈ যাব ন তেতিয়া মই মানে তোমাৰ এ এটা টাইমৰ পইচাহে দিব পাৰিম আও হয়
উম
এবেলা পইচাহে দিম পিছবেলা পইচা নিদিও
অহ কদ কি দৰকাৰ পৰিছে তোৰ হে এতিয়াতো সময় আছে এতিয়া এইখিনি সময়ত কাম যদি চেচ কৰে সি পাঁচটা নাবাজোওতেই ত আও তাক হিচাপমতেটো এবেলা পইচাও দিব নালাগে কাৰণ এইটো পইচাতে হৈ যায় সি নিজেহে আহিব তাক ক'ব লাগে কাইলে আহিবি কামটো কৰি দিবি কিন্তু মই পইচা দিব নোৱাৰো আজি কামটো কাইলৈ কৰিলে কেনেকে হব
হয়
উম এইবিলাক মানে বদ্মাচী এইবিলাক পইচা ঘটা আজিকালি পইচা মানে পইচা কাৰণে মানে যি টি হৈছে বুজিছা মানে কণী কণী খাইছো আও কালি ৰাতি
হয়
কণী খাইছো কণীটো মানে তাত কৈছে ভাল বুলি কণী ভাল
দোকানৰ
অ দো দোকানৰ দোকানৰ মানে কিনি আনিছিলো মই এইফালৰ পৰা হ'লচেলৰ পৰা কম তে কিনি আনিছিলো মই এক পট্টা কিনি আনিছিলো মানে পইচা নাছিল যে হাতত মানে
হয়
পিছত মানে হেৰি হবহে মোক সোমাবহে দৰমহাটো
হয়
তাৰপিছতে মানে কি হ'ল আনিলো তিনিশালিমান অনা গ'ল দেই তাৰপিছতে এতিয়া কণী কেইটা যে কুহুম নাথাকে বুজিছানে
অ এইটো কণী নাখাবা নহলে
অ তাৰপিছতে কণীটো কুহু বা এটা কণী কুহুম নাই আৰু মেইন মানে যোন কেইটা কণী কেইটা মানে তোমাৰ কণী কেইটা মানে বগা বাকলিখন মানে বাকল তল টো নাথাকেই।
অ
নাই টান বাকো লাগি লাগি গুচি আহে অ
অ এইটো এইবিলাক বেজি দি পেলাই যে বনোৱা যে তোমাৰ
অ এইবিলাক মানে আৰু লোকেল কণীও সেই তেনেকোৱাই হৈছিল বোলে মানে মই বাঁ এজনীলৈ লৈ গৈছিলো দুই পাতটা।
হয়
মানে কি ক'বা আৰু আজিকালি মানে পইচাৰ কাৰণে মানুহ বিলাক মানে যি টি কৰি দিছে দেই প্লাষ্টিকক কণী পাবা প্লাষ্টিকৰ চাউল দালি পাবা কি যে হৈছে মানে
হয় এতিয়া ক কণী কেইটা ঘূৰাই দি থোৱা নাহিলা কিয় নালাগে বুলি বাকী কেইটা
কেনেকে দিম গৈ ইমান দূৰত এতিয়া মই আকৌ যাব লাগিব নগাঁৱলে টাউনলে।
অ
মা যাবতো যালে বলে কব আপুনি কি দিছিল বুলি।
অ', কবা কবা কেইটকাকে লৈছে কণী?
হ'লচেল ত্ৰিশ টকাকে লৈছে আগতে কিন্তু তাত মায় আনে পঁচিছ টকামানকে আনে তাত।
এটাত কেইটকাকে পৰিছে?
এটা তাত সাত টকা কিমানকে পইচাকে পৰিছে হ'বলা।
অ', আজি মই আনিছো তোমাৰ দহটা কণী তোমাৰ এশ টকা লৈছে।
হা ইমান কম নে ল'লেনে অ' বেছিহে পৰিলে তুমি।
হয়।
বেছিহে বহিছা তুমি।
এ এটাত দহ টকাকে পৰিছে।
হে দচ টকা কণী তুমি মুৰ্গী কণীয়ে পাবাচোন লোকেল মুৰ্গী কণী।
থাকেই, ময়ো একো নকলো মানে সেইখিনি সময়ত আৰু কাম কৰি আছিলোঁ লৈ পেলাই গুচি আহিলোঁ।
ক'ব লাগে এইবিলাক মানে ভাল নহয় পইচা মানে ইমান মানে ওপৰতে খোৱা কিছুমান মানুহ থাকে। কি কবা আৰু মানে বেছি দুখীয়া খিনিতো চলিব নোৱাৰাই হৈ গৈছে মানে মৰি যাবলগীয়া হ'ব আৰু। এনেকুৱাকে হলে, উম, তাৰপিছত আৰু
সেইটোৱে বস্তু মানে যি তোমাৰ মানে মূল্য বৃদ্ধি ইমান মূল্য বৃদ্ধি হৈছে ন' তোমাৰ মানে
মূল্য বৃদ্ধি মানে নহয়, শুনা মূল্য বৃদ্ধি নহয় মূল্যয় বৃদ্ধিটো ঠিকে আছে। কিন্তু মানে মধ্যভোগী বুলি যে তাৰ মানে বস্তু এটা যে আছে সেইটোৱে খাই থাকে।
হয় হয় মানে মূল্য বৃদ্ধিটো তোমাৰ ইমান মূল্য বৃদ্ধি হৈছে মানে ধৰিব পৰা নাই। মানে তোমাৰ কি জানা মূল্য বৃদ্ধিটো আচলতে কি জনা মানে তোমাৰ মূল্যবৃদ্ধি লগতে মানে মানুহৰ হওক মূল্যবৃদ্ধি হওক তেনেকুৱা সেই হিচাপতো মানুহৰ তোমাৰ ইনকামো হ'ব লাগিব ন'।
সেইটোতো সেইটো হ'ব লাগিব আকৌ দেহৰ উন্নতি কেনেকে হ'ব এনেকে হলনি হ'লে মানুহ মৰি যাব লাগিব পেটত গাঠি মাৰি।
হয়।
এতিয়া যোনকেইটা কণী এতিয়া কুহুম ওলাইছে কুহুম কেইটা মানে মস্ত টান নিচিনা দেই মানে।
হয়।
কুহম ন' কুহুমটো কেনেকুৱা বহুত কোমল হয় ন' খাই বহুত ভাল লাগে মিঠা মঠা মানে ব নিচিনা লাগে কিন্তু ইয়াত নহয় ইয়াত বাকলিটোৱে কুহুমটোৱে মানে একেই।
হয়।
কি যে কবা আৰু মানে।
সেইটোৱে।
মানে তোমাৰ কি কৰিম এতিয়া মানে ভাবি তত তম পোৱা আছো বুজিছা এতিয়া মানে দেশৰ যি মানে অৱস্থা এতিয়া, চব বস্তুৰে এতিয়া মূল্য বৃদ্ধি বাঢ়ি গৈছে ন এইটো অৱস্থা ইটো সেইটো বস্তু এতিয়া বোলে শুনিছো তোমাৰ এ পেট্ৰল নে পেট্ৰলৰ দাম তোমাৰ আৰু বোলে দুটকা বাঢ়িব বঢ়াব। এতিয়াই তোমাৰ হৈ আছে এশ ছটকা তেনেহলে তোমাৰ আৰু বাঢ়িতেন তোমাৰ কি হ'ব গাড়ী মটৰ সকলোৱে চলোৱা বাদেই দিব লাগিব দিয়াচোন হয় নে নহয় কোৱাচোন।
এই এতিয়া কিমান হৈ আছে বোলে?
ইতিয়া তোমাৰ এশ ছয় টকাৰ লিটাৰ হৈ আছে।
এতিয়াতো দহ টকা কৰি দিয়ক ন দুটকা বহাইছো দহ টকা কৰি দিয়ক।
সেটোৱেই। সেইটোৱে সেইটোৱে তুমি ভালে কথা কৈছা এতিয়া মানে কি হৈছে ধৰক-
এইবিলাক মানে এইবিলাক মানে এইবিলাক ফ অঁ এইবিলাক মানে সিহঁতে- ক'বলে গ'লে চোৱাচোন এতিয়া পেট্ৰলৰ দাম বঢ়াৰ লগে লগে সাধাৰণ মানুহ বিলাক হতৰ- হেৰিও বাঢ়িব এতিয়া দ গাড়ী ভা়ও বাঢ়িব এতিয়া হয় নহয় কচ- বাহা লগে লগে মানে গাড়ী ভা অঁ গাড়ী ভাড়া-
আচলতে হয়, আচলতে মানে কি হৈছে তোমাৰ- সচাকে সকলোৱে পেট্ৰল পেট্ৰল চালিত তোমাৰ বাহন বা- বোৰক তোমাৰ মানে ত্যাগ কৰি আচলতে- যি তোমাৰ মানে মানে যি মানে তোমাৰ প্ৰদূৰ্ষণ- তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পেট্ৰল চালিত বাহন বোৰৰ তোমাৰ মানে ব্যৱহাৰ নকৰি- তোমাৰ বিভিন্ন ধৰণৰ বেটেৰী চালিত বাহন ব্যৱহাৰ কৰাটোৱে ভাল কাৰণ তাৰ পৰা তোমাৰ প্ৰদূষণো নহয়। আৰু তোমাৰ মানে পেট্ৰলৰ পইচাটো বাচি যায় আৰু তোমাৰ কি জানা এবাৰ যদি তুমি যদি- এয়া বা তোমাৰ বেটেৰী চালিত গাড়ী যদি- তুমি যদি এবাৰ যদি চাৰ্জ যদি দিয়া তোমাৰ প্ৰায় তোমাৰ- তিনিশ কিলোমিটাৰ মান তোমাৰ মানে যায়। ত তোমাৰ মানে তোমাৰ বহুত তোমাৰ লাভে হৈ আছে হয় নে নহয় কোৱাচোন?
হয় হয় হয়, আৰু শুনা পেট্ৰলৰ দামটো মানে বহা লগে লগে মানে এতিয়া এইটো ইলেক্ট- টিকেলটো এইটো চৰকাৰে আনি দিব লাগিব ন ইলেক্ট্ৰিকেলটো।
হয়।
এটা চ ই ই মানে কি কই আছিলো মই পাহৰি থাকিলো নহয়। অঁ পেট্ৰলৰ দামটো বহোৱা লগে লগে সাধাৰণ মানুহ হলে অসুবিধা হব ন। মানে হেৰি হৈ যাব দাম বাঢ়িব কিন্তু দাম বাঢ়াৰ লগে লগে তুমি চোৱাচোন এতিয়া- মানে কিছুমান মানুহতো বহুত অসুবিধা হব ন অহা যোৱা।
হয়।
আমি এতিয়া নগলেও কোনো কথা নাই। কিছুন কিছুমান মানে মানুহ ল বহুত অহা যোৱা কৰিব লাগিবই ন।
লাগিবই লাগিবই।
কিন্তু, কিন্তু, মন্ত্ৰী মিনিষ্টাৰে কিন্তু সেইবিলাকতো নহয় মন্ত্ৰী মিনিষ্টাৰে ধুনীয়াকে গাড়ীত যাব। এতিয়া আমি এসোজো লৈ গৈছো ন আমি বোলে এইখিনিৰ পৰা এই দোকানৰ পৰা আহো গৈ। কিন্তু, সিহঁতৰ নহয়টো সিহঁত কৰ্মচাৰীও আছে মন্ত্ৰী মিনিষ্টাৰ- আকৌ হেৰিও কৰিব এচিতো যাব, কিন্তু মানে- গোটেই মানে দুৰ্যোগ খিনি আহি পৰে সাধাৰণ জনতাৰ ওপৰত।
হয়।
হয়নে নহয়? আৰু তুমি পাইছানে মোক- হয় হয়, মানে এনেকে হেৰি বুলি এই জাপানত যে খোজকাঢ়িলে যে এনেকা- মানে এটা যে ইলেক বুলি কয় এটোট-
অঁ অঁ তোমাৰ মানে হেৰি হয়, হয় হয়, মানে- খোজকাঢ়িলে মানে তোমাৰ ৰাস্তাত তোমাৰ মানে তেনেকুৱা মানে এখন এখন মানে- প্ৰায় গোটেই ফুটফাথ বিলাকত তোমাৰ তেনেকুৱা মানে বট প্লেট বহাই থৈছে। তাৰ ওপৰেদি মানে খোজ কঢ়িলে তোমাৰ কাৰেন্তো তোমাৰ হয় হয় কাৰেন্তো তোমাৰ- যেনেতেৰিক হয় আৰু জেনেৰেত জেনেটিক হয় আৰু কাৰেণ্টো। এতিয়া তোমাৰ মানে হয় হয় বিভিন্ন ধৰণৰ তাত তোমাৰ মানে বেটৰী চালিত বাহন চাহনত মানে সুবিধা হয় আৰু চাৰ্জ দিবলৈ।
অ সেনেকুৱা কৰি দিয়ক যদি উন্নতক উন্নয়ন উন্নয়ন কৰিবলৈ গ'লে সেনেকে কৰক। কিন্তু মন্ত্ৰী মিনিষ্টাৰ বেলেগৰ মন্ত্ৰী মিনিষ্টাৰ শুনাচোন।